হয় শুনা পাইছো, তুমি শুনা পাইছা?
হয় ময়ো পাইছো, ভালে আছে। চাত
হয় আছো, আছো ভালেই, তোমাৰ ভালনে?
হয় ময়ো ভালে আছো, আজি ভাবিছিলো অসমত পৰ্যন্ত পৰ্যটন বিষয়ে অলপমান আলোচনা কৰোঁ।
হয়, হয় নিশ্চয় প দিব পাৰি, এইটো এটা বৰ ভাল বিষয়ে তুমি মানে অ' বাছি লৈছা, আহ যিহেতু অসম ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন অতি সুন্দৰ ৰাজ্য হয়, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য, ঐতিহ্য, সংস্কৃতি আৰু ব বন্যপ্ৰাণীৰ বাবে ই বিশ্বজুৰি পৰিচিত, বিশ্বজুৰি মানে তোমাৰ প্ৰসিদ্ধ, তুমি ভাল এটা টপিকে বাছি মানে বিষয়ে বাছি লৈঁছা দিয়াচোন।
হয় ঠিকেই কৈছে আৰু উম অসমক প্ৰায় উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলিও কোৱা হয়, অ' আৰু উম ইয়াৰ মাজেৰে বহু পৰ্য উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যলৈ যাত্ৰা কৰে, অ', এইটো এটা ভাল বিষয় নহয়নে?
হয়, হয়, ঠিকে কৈছা। বাৰু অসমৰ প্ৰাকৃতিক
হয় কোৱা।
হয়, অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে তুমি অলপ ক'ব পাৰিবানে?
নিশ্চয় অসমৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত ৰাজ্যখনৰ অন্যতম আকৰ্ষণ, নদীখনৰ দুয়োপাৰে পৰিস্থিত আহ সেউজীয়া প্ৰকৃতি আহ পাহাৰ, পৰ্বত আৰু চাহ বাগিচাই মন মুহি তোলে, আহ মানে আমাৰ যিবোৰ আমাৰ বিশেষ আকৰ্ষণ হয় ব্ৰহ্মপুত্ৰ আহ ইয়াত উম ইয়াক কেন্দ্ৰ কৰি বহু লোকে কৃষি নিজৰ জীৱিকা শক্তি বা বিভিন্ন ধৰণৰ জীৱিকা, জীৱিকা জীয়াই আছে আৰু উম তাৰোপৰি ইয়াৰ নদীখনৰ চাৰিওফালে থকা সেউজীয়া বিস্থিত ঘাঁহ তাৰপিছত উম বিভিন্ন ৰণৰ প্ৰাকৃতিক সৌন্দৰ্যয় এইবোৰে মানে অসমৰ আহ প্ৰাকৃতিক সৌন্দৰ্যটো মুহি তুৰে মানে আমাৰ যিবোৰ পৰ্যটক আহে বিদেশৰ পৰা তেওঁলোকে মানে এই অসমৰ আহ পৰ্যটক মানে অসমৰ আহ প্ৰাকৃতিক সৌন্দৰ্যটো বহুতেই ভাল পায়।
হয় ঠিকেই কৈছা।
বাৰু ব্ৰহ্মপুত্ৰ নদীক অসমৰ জীৱন লেখা বুলিও কোৱা হয়, নহয়নে?
হয়, হয় একদম সঁচা কথা দেই ব্ৰহ্মপুত্ৰ নদীক আহ আমাৰ অসমৰ জীৱন ৰেখা বুলি কোৱা হয়। নদীখন কেৱল মানে পানীৰ উৎসয়ে নহয় অসমৰ সংস্কৃতি, অৰ্থনীতি আৰু পৰ্যটনৰো এক গুৰুত্বপূৰ্ণ অংশ, মানে ব্ৰহ্মুত্ৰ নদীখন আহ অতীতৰ পৰাই আহ বিভিন্ন ঘটনা হওক বা আমাৰ অসমৰ বিভিন্ন সংস্কৃতি, সাহিত্য এই সকলোবোৰৰ মানে এক মানে প্ৰতীক বুলি ক'ব পাৰি, কাৰণ এই ব্ৰহ্মুত্ৰ নদীখনে আমাৰ ইয়াতে নদীৰ পাৰত হোৱা বিভিন্ন ধৰণৰ ঘটনা এই সকলোবোৰৰ মানে উ এক সাক্ষী অ' আৰু এই ব্ৰহ্মপুত্ৰ নদীখনৰ আহ নদীখনৰ পাৰত মানে নদী নদীত বিভিন্ন ধৰণৰ জলজপাণীয়ে বাস কৰে যিয়ে বছৰ বছৰ ধৰি সেই নদীত আহ জীয়াই আছে অ' যাৰ ফলত মানে এই ব্ৰহ্মপুত্ৰ নদীখনৰ অসমৰ জীৱন ৰেখা বুলি আহ ক'ব পাৰি আৰু আৰু অসমৰ মানে বিভিন্ন ধৰণৰ পৰ্যটনস্থ্থলীও আছে যিবোৰ আহ জনপ্ৰিয় তাৰ ভিতৰত এক আহ ব্ৰহ্মপুত্ৰ নদীও হয়। আৰু তাৰ ভিতৰত কিছুমান হ'ল কাজিৰঙা ৰাস্তা ৰাষ্ট্ৰীয় উদ্যান, মাজুলী হওঁক বা মানস ৰাষ্ট্ৰীয় উদ্যান হওঁক, কামাখ্যা মন্দিৰ শিৱসাগৰৰ ঐতিহাসিক স্থানসমূহ, হাফলং, এই সকলোবোৰ মানে অ', তোমাৰ এক উ মানে বহুত গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী হয়, বহুত প্ৰসিদ্ধ পৰ্যটনস্থলী আহ যাৰ ভিতৰত মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এ যিটো তোমাৰ এশিঙিয়া গড়ৰ বাবে বিখ্যাত আৰু য'ত ৰয়েল বেংগল টাইগৰ, টাইগাৰো পোৱা যায় বিভিন্ন ধৰণৰ দেশ বিদেশৰ পৰ্যটকে তাতে ভ্ৰমণ কৰিবলৈ আহে তাৰে মনোমোহা প্ৰাকৃতিক আহ সৌন্দৰ্য্য, সৌন্দৰ্য মানে তেওঁলোকৰ মন, মন মোহি লয়। আৰু সেইবোৰ দেখিবলৈ ইমান ধুনীয়া আৰু তাতে গ'লে মানে আকৌ আহ ভ্ৰমণ উভতি আহিবলৈ মন নাযায় আকৌ ভ্ৰমণ কৰিবলৈ মন যায় আৰু তাৰ ভিতৰত মাজুলী হ'ল। য'ত আহ, মাজুলীত মানে আমাৰ ৰাস মহোৎসৱৰ বাবে বিখ্যাত। মাজুলী বুলি ক'লে আমাৰ প্ৰথমে মন মনলৈ আহে ৰাস মহোৎসৱৰ কথা। আহ য'ত মানে বি অকল আমাৰ দেশৰে নহয়, বিদেশৰো বিভিন্ন ধৰণৰ প পৰ্যটকে গৈ এ' ৰাস মহোৎসৱ আহ, উৎসৱটো মানে হেৰি কৰে, উম, ৰাস মহোৎসৱ উৎসৱটো উপভোগ কৰে বহুতখিনি তাৰে চাইও মানে ভা বহুতখিনি ভালো লাগে চাই পিনে। অ' আৰু মুখা পিন্ধা যিখিনি অভিনয় কৰে, ভাওনা কৰে, সেইবোৰ চাই পিনেও বহুখিনি ভাল পায়। আহ, আৰু কামাখ্যা মন্দিৰৰ বহুখিনি বিশেষত্ব আছে, বাৰু তুমি কামাখ্যা মন্দিৰৰ কিছু বিশেষতা বিশেষতা পাৰিবা নেকি?
আহ, নিশ্চয় পাৰিম। আহ গুৱাহাটীৰ আহ নীলাচৰ পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ ভাৰতৰ অন্যতম বিখ্যাত শক্তিপীঠ। দেশ-বিদেশৰ লাখ লাখ ভক্ত ইয়ালৈ আহে। আ মানে, যিটো আমাৰ কামাখ্যা মন্দিৰ আছে, সেইটো মানে আমাৰ এক আহ অন্যতম শক্তিপীঠ বুলি কোৱা হয়। তাক অ' এক কৌন্ন নম্বৰ অ' শক্তিপীঠ বুলি কোৱা হয়। তাত মানে এটা কামাখ্যা কামাখ্যা মাৰ পূজা কৰা হয়, তাত বিভিন্ন ধৰৰ বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ বলি বিসৰ্জন দিয়া হয়। আ বাৰতে অম্বুবাচীও কৰা হয় আৰু যিবোৰ, আহ, মানে ভাৰতৰ বাহিৰত যিমানে যিবোৰ বাহিৰা পৰ্যটক তেওঁ বোলেও মানে অ' অসমৰে এই বিশেষকৈ কামাখ্যা মন্দিৰ চাবৰ বাবে আহে। যিবোৰ ভক্ত থাকে, আৰু উম ইয়াত অম-অম্বুবাচী মেলাৰ সময়ত বহুতেই আহ বিশেষ ভিৰ হৈ যায়। অ' অ' মানে সেই সময়ত বহু সাধু-সন্তৰ তীৰ্থযাত্ৰা। অসমলৈ আহে
হয় হয় ঠিকে কৈছা দেই মানে বহুত তে ভাল লাগি যায়। কামাখ্যা মন্দিৰৰ দৃশ্যটো দেখা পালে আৰু আহ মই শুনিছো অম্বুবাচীৰ টাইমত সম সময়ত মানে কামাখ্যা মন্দিৰতটো বহুত সুন্দৰকৈ সজোৱা হয়। আহ বহুত ধুনীয়াকৈ সজোৱা হয় যে তাত তাতে গ'লে মানে মন বহুত ভাল লাগি যায় আহ গৈ গৈ মানে তাতে বিভিন্ন দেশৰ পৰা অকল সাধাৰণ লোকে নহয় বিভিন্ন বিভিন্ন সাধু সন্ত সকলোবোৰে মানে ভ্ৰমণ কৰিবলৈ আহে তাতে অমুবাচীৰ সেই যিটো পৰিৱেশ সেই পৰিৱেশত নিজকে ঢাল খুৱাই তোলে নহয়নে বাৰু
হয় ঠিকেই কৈছা আৰু লগতে অসমৰ ঐতিহাসিক স্থানসমূহ অ বহুত বিশেষত্ব আছে যেনে শিৱসাগৰক আহোম সাম্ৰাজ্যৰ ঐতিহ্যৰ ভলাৰ বুলি কোৱা হয় তাত ৰংঘৰ তলাতল ঘৰ কালেংঘৰ আৰু শিৱদৌল আ ইতিহাস প্ৰেমীসকলৰ বাবে এক বিশেষ আকৰ্ষণ। অঁ আৰু অঁ এইবোৰ যিবোৰ অঁ আমাৰ তাতে ঐতিহ্য আছে সেইবোৰ মানে অঁ বহুত ভালকৈ বনোৱা হৈছিল আৰু যিবোৰ আ জয়দৌল আছে বা জয়সাগৰ পুখুৰী আছে সেইটো মানে ৰুদ্ৰসিংহই তেওঁৰ আহ মাতৃ আ জয়মতীৰ আ আ স্মৃতি স্বৰূপে বনাইছিল স্মৃতি আ ৰক্ষা কৰিবলৈ আ সুৱৰণি স্বৰূপে বনাইছিল যাতে আ তেওঁক সদায় স্মৰণ স্মৰণ কৰি ৰাখিব পাৰে সেয়েহে তেওঁ আ জয়সাগৰ পুখুৰীটো খান্দিছিল
আহোম যুগৰ মানে স্থাপত্য শৈলী এ আৰু উন্নত সভ্যতাৰ বিষয়ে আমি জানিব পাৰো নহয় ন
হয় ঠিকেই কৈছা
হয় এই অসমৰ চাহ বাগিচাস সমূহ পৰ্যটনৰ বাবে এক ডাঙৰ আকৰ্ষণ দেই মানে অসমত যিখিনি বিস্তৃত চাহ বাগিছা আছে আৰু চাহ চাহ উদ্যোগ আছে সেইবোৰ মানে মই শুনিছো বিশ্ববিখ্যাত আৰু বহু পৰ্যটকে চাহ বাগিছা ভ্ৰমণ কৰি চাহ উৎপাদনৰ ক্ৰিয়া চাই বহু লোকে অ মানে যিবোৰ অঁ বাহিৰৰ দেশৰ লোক আছে তেওঁলোকে কেনেকৈ চাহ উৎপাদন কৰে তাৰ বিষয়ে ভালকৈ গম নাপায় বা নাজানে ত' তেওঁলোকে আমাৰ অসমলৈ আহে কেনেকৈ আ চাহ বাগিচাবোৰ চাই বা কেনেকৈ চাহ অঁ উৎপাদন কৰে তাৰ প্ৰক্ৰিয়াবোৰ শিকে বা চাই পিনে মানে আ বহুখিনি ভাল পায় মানে তেওঁলোকৰ তেওঁলোকৰ আ উম আ উম তেওঁলোকৰ আ এটা নতুন মানে কি বুলি কয় আৰু অ নতুন এটা অ প্ৰশিক হয় তেওঁলোকৰ যে শিকিবলৈ পাই নতুন এটা। আ বস্তু যে কেনেকৈ এই চাহ বস্তুটো মানে উৎপাদন কৰা হয় নহয়নে
হয় ঠিকেই কৈছা আৰু অসমৰ সাংস্কৃতিয়ে পৰ্যটনক আ বহুত প্ৰকাৰে সমৃদ্ধ কৰিছে যেনে বিহুত উৎসৱ লোকসংগীত বিহ বিহু নৃত্য আ গামোচা হাতে বোৱা কাপোৰ আৰু বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিকৰ পৰ্যটন সকলক আকৰ্ষিত কৰিছে। মানে আমাৰ যিবোৰ সংস্কৃতি আছে যেনে বিহু বিহু নাচ হওক বিহুৰ পাৰম্পৰিক কাপোৰ হওক সেইবোৰ মানে অসমৰ বাহিৰত যিবোৰ লোক আছে বিদেশী পৰ্যটক সলোকে বহুতেই ভাল পায় আৰু আমাৰ বিদেশতো আজিকালি বিহু সংস্কৃতিৰ প্ৰচলন ঘটি গৈছে আৰু আমাৰ যিবোৰ গামোচা আছে সেইবোৰি বহুতেই ভাল পায় আমি যেতিয়া কোনোবা বিদেশৰ পৰা আমাৰ আহ আমাৰ আ অসমত আহে তেতিয়া তেওঁলোকক যেতিয়া আমি সম্বৰ্ধনা জনাব লাগে তেতিয়া আমি তেওঁলোকক আহ মানে গামোচা দিব লাগে তেতিয়া মানে সিহঁতে বহুতেই ভাল পায় এই গামোচা সংস্কৃতিটো তেওঁলোকৰ তেওঁলোকৰ মানে হাতে বোৱা কাপোৰ হওক বা গামোচা হওক এইবোৰ চাই বহুতেই ভাল লাগে নহয় ন
হয় হয় ঠিকেই কৈছা যিহেতু গামোচা আমাৰ অসমৰ সংস্কৃতি প্ৰাণ বুলি কোৱা হয় আহ গামোচাৰে আমি সকলোকে সন্মান জনাও আহ মানে যিকোনো অনুষ্ঠানতে আমি সদায় গামোচা ব্য্ৱহাৰ কৰো। ঠিকেই কৈছা। আৰু বিহুৰ সময়ত অসমৰ আনন্দ উল্লাস দেখিবলৈ বিশেষভে বিশেষভাৱে মানে মনোমোহা যেন লাগে ন মই শুনিছো বিহুৰ সময়ত অসমত আহ বহু আহ মানে আনন্দ উল্লাসৰ পৰিৱেশ হয় বিভিন্ন ধৰণৰ অ উ মানে অনুষ্ঠানো অ পতা যায় আৰু বিহুত মই শুনিছো তিনি প্ৰকাৰৰ হয় য'ত তাৰ ভিতৰত হ'ল বহাগ বিহু আহ কাতি বিহু আৰু মাঘ বিহু নহয়নে বাৰু।
হয় ঠিকেই কৈছা আৰু এই মাঘ বিহুৰ সময়ত যে খাদ্য সংস্কৃতি মানে যিবোৰ পিঠা পনা বনোৱা সেইবোৰ বহুতেই ভাল লাগে অ যেনে তিল পিঠা নাৰিকল পিঠা শিল পিঠা গুৰ পিঠা আহ আৰু বিভিন্ন প্ৰকাৰৰ লাৰু যেনে অ তাৰ যেনে নাৰিকল লাৰু তিল লাৰু গোলৰ লাৰু আদি বাৰু তুমি এই খায় পাইচা নে?
হয় হয় মই পাইছোঁ মানে গোটেইখিনি বনোৱা বনোৱা চাই বা বনাই পনেও ভাল লাগি দেিয়চোন মই নিজে বনায়ো পাইছোঁ তাৰে মানে গোটেইখিনি যিটো প্ৰক্ৰিয়া সেইটো বহুতে ভাল লাগে। সেই বিহুৰ সময়ত মোৰো বহুত ভাল লাগে গোটেইখিনি প্ৰক্ৰিয়া চাই পিনে বা কেনেকৈ উদযাপন কৰে সেই সকলোবোৰ চাই পিনে যেনেকে বহাগ বিহুৰ সময়ত ডেকা গাভৰু বোলে ঘৰে ঘৰে আহি হুঁচৰি ম বা সেইবোৰ চাই পিনে বহুতে ভাল লাগে পাহাৰীয়া পৰিৱেশ উপভোগ কৰিবলৈ আহ কৰিব কৰিবলৈ মানে ইয়াতে বহুতেই ভাল যেনেকে তাৰ ভিতৰত এটা পাহাৰীয়া ঠাই হ'ল হাফলং যি অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন হয় ইয়াৰ মনোৰম মানে প্ৰাকৃতিক দৃশ্য দৃশ্য আহ হ্ৰদ হওক বা পাহাৰে আহ পাহাৰবোৰে মানে পৰ্যটকসকলক আহ বিশেষকৈ আকৰ্ষণ কৰে এইবোৰে পৰ্যকসকলক বিশেষকৈ মুগ্ধ কৰি তোলে নহয়নে।
হয় ঠিকেই কৈছা আৰু পৰ্যটনে অসমৰ অৰ্থনীতিো প্ৰভাৱ অৰ্থনীতিটো প্ৰভাৱ পেলাই যেনে পৰ্যটনৰ জৰিয়িয়তে বহু লোকৰ কৰ্ম সংস্থানৰ্মসস্থ কৰ্ম সংস্থাপন হয় যেনে হোটেল পৰিবহন হস্তশিল্প আৰু ক্ষুদ্ৰ ব্ৱসায়সমূহ লাভান্বিত হয় আমি মানে এবাৰ শ্বিলঙলৈ গৈছিলো মেঘালয় তাতে আমি অম মানে যিবোৰ ঠাইত গৈছিলো ফুৰিবলৈ তাতে মানে টিকট অ বহুত কম টকাত পায় কিন্তু যিবোৰ মানে বহুত মানুহৰ তাতে ভিৰ থাকে সেয়েহে তাত আমি নতুন কৰ্ম সংস্থাপন পায় বা টিকট বেচা কাম ব্য়সায় তোলে তেওঁলোকে বহুত এদিত বহুত অ লাভ কৰিব পাৰে কাৰণ তাতে তিকটৰ দামো কম আৰু ভিৰো বহুত মানে অ মানে সিহঁতে মানে বহুত লাভ লাভান্বিত হয়।
হয় হয় ঠিকে কৈছা দেই ঠিক আছে বাৰু আজি তোমাৰ বিখয় তো ওপৰত কথাা মোৰ বহুত তে ভাল লাগিল। আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম হয় আজিলৈ ধন্যবাদ হয়।